হেল্ল', অ, অ, শুনিছো কি কৰিছে?
এ আছো তই?
এ মও আছো আৰু। এ কাম কৰি আছো।
খোৱা বোৱা কৰিলে।
চাহ তাহ খালে?
খালো অ-
হেল্ল'-
হেল্ল' শুনিছনে নাই?
অ অ শুনিছো চাহ তাহ খালে?
অ তই খোৱাই নাই?
খোৱাই নাই এতিযা লৈকে মা মানে গাখীৰ আনিব গৈছে মায়ে-
অ
গাখীৰ আনিলো গাখীৰ চাখিৰ আনো, আছে ছোৱালী। চালি আছে, ছোৱালী আহি এনে এনে পাউদাৰ সোপা নষ্টা কৰি আছে পঢ়ি হৈ গল।
অম হয় হেৰি ঘৰলৈ যোৱা নাই?
ঘৰলে যোৱা নাই কি যামনো ইমান গৰম আৰু ঘৰৰ সেই দৰ্জা খিৰিকী বিলাক ভাঙিচে যাবলৈ মন যোৱা নাই।
উম গৰম বন্ধত যা যাব লাগিব নহয় ঘত-
ঘৰ বিলাক বনাই আছে যে।
অ'।
কাষত সেয়া ঘৰ বিলাক ভাঙি আছে।
উম। সি গ'ল আমাৰ ল'ৰা গল।
অ ওলাই গৈছে দাৰি চুলি কাটিবলৈ দাৰি চুলি কাটিব ওলাই গৈছে। দাৰি খিনি কাটিব চুলি খিনি কাটিব হা,
আজি বোলো ঘৰতে থাকিব দেওবাৰ আজি বোলো ঘৰতে থাকিব দেওবাৰ নহয়।
নাই নাযাও। দেওবাৰ ঘৰতে থাকেও এতিয়া সেই ৰাতিপুৱাই বন্ধু আহিছে বন্ধুৰ লগত ওলাই গৈছে।
আহ
এয়া কি কৰে?
উম।
দাৰি চুলি কাটিব।
ভাত কি বনাবি?
কিবা এটা লৈ আহিবলে দিছো। এনে এতিয়া চেনী লগৰ জনক ভাত খাবলৈ কৈছে ইয়াতে।
অ, অ।
আপোনালোকে আহিবলে নাই
হে?
মিটি আছে যে মিটিং কৰি পেলাই মই গুচি যাম, আজি শুম আও।
অ', এতিয়া বন্ধ নহয় যিকোনো বাৰত আহিলেই হ'ল আৰু
অ', তাকে আজি নোসোমাওঁ আৰু বেলেগদিনাখন আহিম, উ'ম।
নহয় এতিয়া বন্ধ বাৰ নহয়, যিকোনো বাৰত আহিলে হ'ব আৰু টিউচন আছে জানো তাৰ?
টিউশন নাই টিউশচন মাষ্টৰনী ঘৰলৈ গ'ল নহয়।
অ অসমীয়াত কিমান পালে পৰীয়ে?
অসমীয়াতহে সেই থাৰ্টি নাইন পালে।
ভিতৰতহে ন এটোহতৰো
অ'। অসমীয়াটো কম পালে কাৰণে ছেকেণ্ড ডিভিজন গ'ল।
কমপোৱা বুলি নহয় আৰু বহুত খিনিয়ে পাইছে আৰু দিয়ক। ইংলিছ মিডিয়ামৰ পৰা পুৰা। সম্পুৰ্ণ আছিলে তেতিয়াৰ পৰা সি অসমীয়াখিনি বহুতখিনি।
অসমীয়াটো সেয়া অকমান পাৰিছেগৈ আৰু
ভালে ফৰ্টি ছিক্স পাইছে।
অ', তাই ঠিকে পাইছে, তাইক চাই আহিছে নহয় আমাৰ লৰাই।
উ'ম।
ঠিকে আছে দে তাই প্ৰথম স্কুল গৈছে এয়া হেৰি যে। স্কুলখনো ইমান হেৰি নাইতো তথাপি পাইছে।
মই ক'ম বুলি হে ইয়াক কম বুলি ভাবিছিলো এ বাহত আহিছে হেৰি। পেহীক কলেই হয় মাত বুলি আকৌ আপুনি নাহিলে হয়, আকৌ তাৰ খং উঠিলে হয়।
নালাগে দে কবলৈ মই মানে কামতে আহিছো চাউলো নিব লাগে যে।
মোৰ যোৱামাহটো চাউল অহা মাহৰ পৰা আমি বেলেগৰ পৰাই আনিম বাৰু।
অ', লা সেৰিয়াত বেলেগলৈ নিলি নেকি অ', ভালেই কৰিলি দে।
এ মানে নানো আৰু লেন- দেন নাই আৰু
অ', ঠিকে আছে দে।
কটাৰ লগত অকমান মানে সন্দেহো হৈ আছে।
অহ
মানুহক চনৰে নোৱাৰিলে ধৰক বলেৰে কৰে ন।
অ', সেইটোৱে টো থিকে আছে দে বেলেগক পৰা নাই ভাল আগত এনেও ভালকৈ নিদিয়ে চাউলকেইটা।
নিদিয়ে দুই, তিনিমাহ মান হলেই দেখোন চাউলে দিয়া নাই।
উম
নাখাওঁ।
উম মা হাতোৱা নাই।
এঞ্জয়কুল
ভিনদেউ গ'ল।
মা ক'ত
মোৰ জ্বৰ কালিয়ে পা। টেবলেট খাইছা ভাল পাইছে এতিয়া। হেল্লো
আৰু শুনি আছো।
হেল্ল'-
অ হেল্ল'
অ শুনি পাইছ নাই? শুনি পাইছ নাই বোলো।
পাইছো পাইছো।
অ ভিনদেউ -
এৰি যে এইটো কি কয় ভিনদেউ জ্বৰ হৈয়ে থাকে ন সৰু কিবা কিবিকে হলেও।
অ এতিয়া সেই- কি কফ বহিছে বুলি কৈছে কফৰ কাৰণে জ্বৰ উঠিছে বুলি কৈছে জানো। ঔষধ আনিছে খাইছে ভিনদেউতো ঔষধ খোৱাত এক্সপায়।
ব্লাড টেষ্ট এবাৰ কৰাব লাগিছিলে।
কাঁহৰ ঔষধ আনিছে। কাহ হৈছে চৰ হেৰি চৰ্দি লাগিছে
অ, অ,
এ গৰমত যে জ্বৰ হলে বৰ বেয়া।
আৰু
ঠাণ্ডা দিনত জ্বৰ হলে ভালেই কম্বল চম্বল লৈ শুই থাকিব পাৰি।
অ, গৰম দিনত য ইমান ইমান আহক গেল গেলা আৰু কাপোৰ কানি নোলোৱাকে কেনেকৈ শুই থাকিবা বাৰু।
তাকেতো আৰু গাতো বেছি বেয়া লাগে গৰমত।
শোকানী চোকান ল পেলাই ফেন চেন নচলোৱাকে,
উম, আহিব আবেলি লৈ যাবহি আমাক।
অ' আজি মানে খানা তাতে খাব।
অ' খাই বৈ যাম আৰু আহিছো সেয়া চাউল ললো বাৰু লৰাই আনিলে চাউল।
কেনেকে আহিছা চাউল?
হা?
ম পাপ
কি কৈছ?
চাউল কেইটা ভাল নে বোলো?
ভালেই অ' এনে চাইছো ভালেই বাৰু।
ভাত বনালো ইমান ধুনীয়াকে, জিকা আলু এনেকে ভাজি থৈ ভোল আলু ভাজিলো।
অ',
ইয়াত ভাতেই নাখালে।
অহ,
ভাত পানী নাখায় নহয় তাৰ এনেও হেৰি হৈ গৈছে সি মানুহ টো দুৰ্বল হৈ গৈছে।
অমান মানে ভাল কৰি ভাল হৈছিলেহে। আকৌ আহিলেই নহয়।
আৰু লগকিতা যে একেই যে।
একে ওলও নিজে ধৰ ডাঙৰ ন' এতিয়া আগৰ হেৰিতটো লগ কেইতাও বেলেগ আছিলে এইটোও বেলেগ। ধৰ ন' হেৰি কৰিলেও ন' অকমান বেলেগ ধৰণৰ। তথাপিতো বুজিব লাগে।
তাকেতো। নিজে নিজকে চম্ভালিব লাগিব নহলে কেনেকে হব। সিনাখন মোৰ দেখি বেয়াই লাগিছে তাক।
বেয়া লাগিছে মানে কেনেকুৱা হৈ আছে দেখা নাই?
উম, অৱস্থাটো নোহোৱা হৈ গৈছে। কালি সেইটো তাত ভা-ভাওনা আছিলে নহয় কোৱা নাই এনেয়ে?
কৈছে হেৰি তো কি কয়? এ মই হেৰি কৈছো কেনেকেনো যাম যাবলৈও নোৱাৰো ন' অ', সেইবিলাগ খাবলেও অশান্তি লাগে। উম বিহুৰ কথা বিহু-বিহু পৰৱৰ কথাও কৈছে ঘৰৰ
অ, সেই ক'লে ন।
ঘৰৰ ফাংচনৰ কথা কালি কৈছিলে যে।
অ'।
এ নালাগে আৰু।
ময়ো এইকাৰণে নাই পঠিয়া আমাৰ লৰাক মাতিছিলে যে। মই বোলো আকৌ কোন সময়ত কি হয় ঠিক নাই।
ফাংচন-চাংচন চাবলে নেলাগে আৰু।
উম, সিহতৰ ঘৰতে হৈ আছে বিহু। আৰু ভাওনা চাবগে নালাগে আৰু। গোটেই মোখাই ভাও লৈছে সিহঁতৰ। গোটেইকেইটাই ভাও লৈছে বোলে সিহঁতৰ। পৰিয়ালৰ
উম, কালি মই সন্ধিয়া ফোন কৰিছিলোঁ। কাৰোবাক শাৰী পিন্ধাবলৈ গৈছে।
হয় নিকি?
অ', শাৰী পিন্ধাইচে গৈ।
ফোন কৰিব দিলো, ফোন কৰিবলৈ সময় নহ'লেগৈ। তাৰমানে এইকেইদিনৰ ভিতৰত ফোনটো কৰি শেষ নকৰিলে দিগদাৰ হব যে।
অ', মোৰ অ'।
সেইকাৰণে।
কৰিম
তই, অ' তই কৰিবি, এ আজি এবাৰ হ'ল নহয় আকৌ সন্ধিয়া এবাৰ কৰিবি। আৰু দুবাৰ কৰি দিবি আৰু হৈ যাব।
হেল্ল, পাকঘৰ টো বোলো যি গৰম হৈ গৈছে যেন টিঙৰ তাপতো আহি গৈছে।
অ'।
আজি বেছি গৰম দিছে ন?
এ বহুত গৰম দিছে এইকেইদিন, এই তিনিদিন মান হ'ল গৰম দিছে একে মানুহ থাকিব পৰা নাই।
আকৌ কেনেকে দিয়ে গৰমটো, ৰাতিপুৱাতে একে ৰাতিপুৱা দবা পিতা বৰষুণ দিব পাঁছটামান বজাৰ পৰাই যে ৰ'দ দাল একেবাৰে মাৰিব সেনেকুৱাকে চকুতে পৰে।
আকৌ এই বৰষুণ দি পেলাই যে, ৰ'দ দিলে যে বেছি গৰম উঠে।
অ', চা মানে সেইটো গমে অশান্তি লাগি যায়।
কালিওতো বৰষুণ দিছে ৰাতি।
অ', কালি বৰষুণ দিছে কাৰেণ্ট, মই চালো কালি খাইছো কেইটা বাজিছে এটাই বাজিছে খাওঁতে খাওঁতে। এই চিটটো কথা লৈ ৰাতিখন হুলস্থুৰ।
উম।
হে ৰাটি দিছে ন গোটেই, কি পেলে?
আৰু চিট কাটিলে বেলেগে আৰু তহঁতক এনেই হেৰি কৰিছে।
উম। আমি যে কিবা কৰিলো হে, মানে ভালতো যে বুজাইছো যে যে সেই তিনিআলিটো আড্ডামাৰিবলৈ দৰকাৰ নাই, তাত বেয়া পোৱা মানুহ থাকে কিছুমান ভিতৰে ভিতৰে বেয়া পোৱা মানুহ থাকে। যেতিয়া সেইখিনি জেগালে গলে তেনেকুৱা মানুহ আহিলে আঁতৰি আহিলে হ'ল। হয় নহয়? অ', সেইটো কথা কওতে মই কি আতৰিম, মই ভয় পদোৱা নিকি সনেকুৱা কথা। মই বোলে এতিয়া বোলে এইটো ৰাস্তা দি আহিব লাগে এতিয়া অ' সেতি আছে বুলি মই বোলে ঘূৰি আহিব লাগিব, আৰে ঘূৰি আহব দিয়া নাই ৰাস্তাটো আৰু বাপেকৰ নহয় ৰাস্তাটো চৰকাৰী ৰাস্তা সেইটো ৰাস্তাটো চবেই হব পাৰে। য'ত নেকি আগতে আছ সেইখিনি জেগাত ধৰ গৈ পেলাই ৰখি গৈছে তেনেকুৱা এই যিখিনি জেগাৰ পৰা গুচি আহিলে হল কাৰণ ক ঠাত কথা লাগি মানুহৰ তৰ্ক বিতৰ্ক হৈ যাব মাজ বিচাৰি থাকিবি। সেই কথাটো বুজাতো বাপৰে, মই সিজিৰা নিকি কিবা-কিবি।
উম।
ক'বই নোৱাৰো বিশেষকে যে, মই মানে কব হলে যে মোক মই কাৰণে কৈছো কালি ৰাতি খুব দিনৰ পৰা কান্দিছে মোক কৈছে চেহেৰাটো এনে বহা নাই তাতখনকে বব শিকিবি আৰে মই শুই থাকো নেকি দিনটোত। এ পোৱালি হব পৰা আজিলৈকে ইচ্ছামতে টোপনি কনো মাৰিব- পোৱা নাই ৰাতি শু বুলি কলেও শুব নোৱাৰো। টোপনিখন আহিলে শুল হ শুই গ'ল এনেকুৱা এনেকুৱা কথা।
ঘৰৰ কাম খিনি কৰোতে দেখোন সন্ধিয়া লাগে।
সন্ধিয়া লাগি যায়। হা পোৱালি বোলে ইটো দে সিটো দে বুলিয়ে কৈ থাকে এতিয়া কথাটো পাতিদে আপুনি শুনিয়ে আছে ইটো কৰি দিয়ে সিটো কৰি দে ইটো কয় সেইটো কয় এনেকে নাথাকে হা
তই ৰুমাল চোমাল কৰিব জানা নাজানা? হেল্ল'
শুনি আছো এ সেইবিলাক কথাই ৰাতি মোক কৈছে হেৰি ইমান শকত বোলে ক বোলে ইমান শকত বোলে। ভোক লাগিছে কেনে মই গাখীৰ দিম গাখীৰে কলে আছিলে নি শুধ লাগিবও পাৰে বুলি তাই হা তাৰপিছতো শুই উঠা কাৰণে মখ- কবলৈ থৈছো বুলি, কি কি কথা বা মোৰ বেমাৰ এটা হৈছ- কিবা এটা হৈছে বিশেষ চিকিৎসা কৰ না শকত বুলি যে হাঁহিছ। লগৰটোৱে হাঁহি ত